হেল্ল' উ অ কোৱা ভাল ভাল তোমাৰ
মোৰো ভালেই এ দিয়া
অ
যি গৰম পৰিছে ন আজি
সঁচাকৈ
কি কবা আৰু কি কৰি আছিলা
এনে আছিলো ওলাই যাবই নোৱাৰি গৰমত
নোৱাৰি নোৱাৰি বাপৰে
উম
এই গৰমত কত ওলাই যাবা আৰু এই গৰমত খাব চাবও মন নাযায় ন একো
উম সেই ঠাণ্ডা পানী সেনেকে কিবা খাব মন যায়
ঠাণ্ডা বস্তুয়ে খাই দিব মন যায় বেলেগ একো খাবয় মন নাযায় মোৰ যে মই গৰমত একদম ভাত তাত খাব নোৱাৰো জানে
অ নোৱাৰি
নোৱাৰি ৰাতি হলেহে যি অলপ পাৰো আৰু দিনত যে একে একবাৰে মন নাযায় ভাত খাবলৈ
চাবাচোন
ফ অ ফাষ্ট ফুডটো খাব নোৱাৰি ত হা মম' বাপ বাপ এই গৰমত ম'ম' চম' কথা ভাবিবই নাই মই যোনজনী ছোৱালী ম'ম' ফুচকা এইবোৰ ফাষ্ট ফুড খাই যি ভাল পাওঁ এই গৰমৰ কাৰণে ন নাই কবলৈ নোৱাৰো দেই
তাকে
সে সেয়াই আমাৰ এই গৰমতে হেল্থ বোৰ বেয়া হয় চাবাচোন একো ন নোখোৱা হয়। যে খাব নোৱাৰো যে।
অ আৰু তোমাৰ ডিহাইড্ৰচন হয়।
ডিহাইড্ৰেচন হয় মানে বহুত কষ্টও অ। পানী পিয়া লাগি থাকে কৰ'বাত গ'লেও মানে পানী দিয়া লাগি থাকে আৰু ঠাণ্ডা পানীটো খালেহে শান্তি লাগে।
সচাই আৰু ঘাবি খোজে আমি সেনেকেও হেৰি হয়।
উম ঘামি থাকো তোমাৰ গৰমত গৰমৰ টাইমত ইমান টয়লেট নালাগে চাবাচোন ঠাণ্ডা দিনত যিমান টয়লেট লাগে কাৰণ নাঘামো যে। আৰু আজি আজিকালি টো বিজি লাইফত হেল মানে হেল্থৰ কথা মানে লাইফতটো ইমানেই বিজি হৈ গৈছে নিজৰ হেল্থক লৈ একো কেয়াৰে নোহোৱা হৈছে, জানা নে? মানে এ খাব মন গৈছে খাইছো ই মন যোৱা নাই নাই খোৱা।
উম তাকেই আৰু জিম চিম জইন কৰিলেও ভাল।
জিম চিম একচুৱেলী হয় জানা নে জিম জইন কৰিলো তোমাৰ মানে এট লিষ্ট মেইনটেইন হয় থাকে। ৰেগুলাৰ এক্সাই চাইচ ৱাকিং বা মানে তাতেতো এইবোৰ কৰিব পাৰি ন।
উম।
এইবোৰ হৈ থাকে মেইনটেইন হৈ থাকে। জিম জিম বুলি নহয় একচেল আমি কি জানানে আমি ৰেগুলাৰ ৱাকিংৱো কৰিব লাগে। ৰাতিপুৱা ৰাতিপুৱা তোমাৰ নকৰো আমি উঠোৱেই ৰাস্তা চাই ৰাস্তাৰ এঘাৰটাত। উঠি পিনে আৰু ডাইৰেক্ট ইন্টাৰ্নশিপৰ কাৰণে দৌৰিব লাগে কি ক'ত কাম হয় আৰু।
অ।
ৰাতিপুৱা শুই উঠি কিছুমান এই যে বুঢ়া কিছুমান দেখিছানে? যোন মানে এচ কে অ এচ কেত গৈ যে ৱাক কৰে য়োগা কৰে তাহাঁতি কিয় ইমান য়াং হৈ আছে য়াং টাইপৰ হৈ আছে। এতিয়াও মানে এইজ হোৱা নিচিনা নালাগে। কেলে সেইবোৰ কৰে কাৰণে জংক ফুড নাখায়। পানী খাই থাকে বা এক্সাৰচাইজ কৰে। নিজৰ হেল্থক কিমান মেইনটেইন কৰে আৰু আমি
ডায়েট প্লেন টো মানে ভাল ৰাখিব লাগে ভেজিটেবল ফ্ৰুট খাব লাগে আমি নাখাওৱে।
অঁ দাইত টো আমাৰ আমাৰ দাইট মেইনটো তো বহুতেই ভেজিটেবল ফ্ৰুটচ্ মিল্ক গাখীৰ অ কি মিল্ক গাখীৰ একেটাই বস্তু কণী ফিচ এইবোৰ একো নাখাওৱে আমি। উম। মইতো মাছ একদম বেয়া পাওঁ জানা নে খাই পিনে। যোনটো বস্তু ভাল সেইটো বস্তু খাই বেয়া পাওঁ। মোক লাগে মাংস মাংসও ভাল পাইছে প্ৰটিন পাই। মাংসও ভাল।
আৰু আমি য়োগাও নকৰো দেখিছানে?
য়োগটো য়োগাৰ কথাাতটো নক এই য়োগা যে কৰিয়ে পোৱা নাই বুলি ক'ব পাৰি জানানে আজিলৈকে কৰি অ স্পৰ্ট টো নাই, এদিন তোমাৰ মামা মায় য়োগা ক্লাছ লৈছিলে হা অনলাইন য়োগা ক্লাছ।
অঁ।
তেতিয়া আৰু কৰোণা টাইমত অ খুব এইবোৰ হৈ থকা নাছিলে জানো কৰিছে নেকি অনলাইন যোগা ক্লাছ তেতিয়া যে অকনমান মাৰ লগত এনেই চাইডতে কৰিছিলো আৰু বাকী বোৰ সেউগা চা নকৰো এতিয়া শিল্পা চিত্ৰিত দেখিছা ইমান যে ফিট হৈ আছে বয়স হ যদিও কেনেকুৱা য়াং হৈ আছে এক্দম ফিট
তাকেেতো
য়োগা কৰে কণে তাইতো খুব য়োগা কৰে
পনে
এই শিল্পা চটি যে
অ অ কিমান স্মি
কিমান শ্লিং কিমান নিয়ং হৈছে দেিছ নে নিজক আৰু এক্ট্ৰেছ বিলাকে ফিটনেচৰ ওপৰত বহুত ধেৰি তাহাঁতি বহুত মেইনটেইন কৰি ৰাখে সেইকাৰণ তাহতে মানে বুঢ়া হৈছেদি ধৰিব নাই আৰু পইচাও আছে দিয়াচোন তাহাঁত এনেকে
অ
দামী দামী বস্তু খায় হেল্দি হেল্দি বস্তু
আৰু আমি চাবাচোন আমি ইমান দেৰিকে শো সেইটোও এটা আছে কৰে কিন্তু আমি মানে সাত আঠ ঘন্টা শুবই লাগে
অ সাত আঠ ঘন্টা মইো এইটো শুনিছো মানে তোমাৰ ডেইলি শ্লিপ শ্বেডিউল ন চছেভেন টু এইট আৱাৰ্চ হ'বই লাগে
উম
মানে ভাল ভাল টোপনি আহিলেহে বডি টো ভাল হৈ থাকে মানে মাইণ্ডটো ফ্ৰেচ হৈ থাকে
আমি ক সেই ৰাতি বাৰটা এটাত খু মোবাইল চাই চাই কি ভালে থাকিব কোৱা
নাই নাই তেনেকে চকুও বেয়া হয় হেল্থো বেয়া হয় জল্দি শুই যাবই লাগে মানে তোমাৰ তোমাৰ উম
কোৱা আৰু ষ্ট্ৰেছ টেনশ্যন মানে এইবিলাক অ দূৰত থাকিব লাগে আমাৰতো সেইবিলাকে এই কালি কলেজ আছে এইটো ছে
এইটো আছে সেইটোয়েতটো এই সেইটোয়টো মই কব লৈছো ম ম হেল্থো বহুত ইম্পটেট এই বব মানে তেতিয়াহে তোমাৰ মেণ্টেল হেল্থ যদি ভাল থাকে তেতিয় থংকিং আহ ভাল ভাল মান মনতটো ফ্ৰেছ হব পিচ পিচফুল লাইফ হব আমি যদি এইবোৰ ষ্ট্ৰেচ লৈ থাকো ৰাতি দেৰিকে শো অভাৰ থিংক কৰি থাকো তেতিাতো আমাৰ মানে নিগেটিভ থিংকিংছবোৰে আহিব ন
উ
উম
আমাৰ জেনেৰেশ্যনটোত আকৌ আজিকালি মূৰৰ বিষটো বেছি হৈছে নহয়
মূৰৰ বিষ বেছি হৈছে আৰু আজিকালিতো বাচ্ছাবলাক বাপৰে মানে আজিকালি মেক্সিমাম গম পাইছে ন সৰু সৰু বাচ্ছাবোৰও ষ্টাৰ্ট কৰি দিছে মানে স্মকিং এলকহল কিমান আনহেলডি হেইবোৰ ন হেল হেল্থৰ কাৰণে
কঢহি নাইন এইট নাইনৰ লৰালাকক চাবাচোন
এইট নাইনৰ ল'ৰাবলাকে ক মানে বাচ্ছা এইট নাইন চছেভেনৰ বাচ্ছাই কোৱা দেখিছো মই জানে বিশ্বাস কৰা যদি
আহ
ডাঙৰ ডাঙৰ তোমাৰ আমাৰ ধৰি লওক পাপাৰ নিচিনা বয়সৰ মানুহ হওক বা বোলে এনেই চাকৰি কৰি তাহাঁতি খাইছে মাৰু গম পাব ধৰিব পাৰি যে অকমান থাকে ন মাথাত ষ্ট্ৰেচ থাকে মানে চাকৰি কৰিব লাগে ঘৰৰ বজাৰ ঘৰৰ ঘৰখন চম্ভালা কিবা কিবি অলপমান খাই দিয়ে সেইটো বেলেগ কথা। এই বাচ্চা বিলাকে যে খাই তাহাঁতি নিজৰ হেল্থ যে নষ্ট কৰে।
তাকেতো।
একচুৱেলি এইবোৰ বহুত বেয়া বস্তু এই এলকহল, স্মকিং, এন অল বহুত বেয়া মানে হেলঠৰ কাৰণে জানানে?
তেতিয়া যাই চাবাচোন।
সেইটোতে যাওঁ লিখাও থাকে ফটো খনো সতিয়ে থাকে। হ'লেও মানুহ বিলাকে খায়।
কি ক'বা আৰু। আৰু আমাৰ আজিকালি মানে এইবিলাক ভেজিটেবল ফ্ৰুট চবতটো মানে এই ইনজেকচন দিয়া এইবিলাকে ন আজি
অ', অ' অ' সঁচা কথা। আম চাম, এপ্পল চেপল, চব ইঞেশ এটা মাজতে নিউজ শুনিছলা নে এপল তোত যে উম মৰ মম দি পিনে যে বনাইছিল? উম হম কি দিলে যে মম ওলাই এইটো সঁচা নে মিচা কিন্তু এতিয়াও পাও জানা নে মই সেইটো বস্তু।
অ'।
কেনেকুৱা মানে আমি আমি নেচাৰেল বস্তু খাই থকা নাই গম পাইছে নে বহুত মেডিকেল মানে বেজি-চেজি দিয়া আনহেল্ডি বস্তু খাই আছো আমি। কোন বোৰ জানানে যোনবোৰ আমি গছৰপা চিঙু মোৰ এটা ফটো দেখিছিলা গৰ ভাংগা চাইদ গৈছিলো তোমাৰ কমলা বাগান আছিল কি ধুনীয়া কমলাই কমলা একদম চিঙি চিঙি নেচৰেল কমলা খাইছো। মজা লাগি গৈছিলে। সেইবোৰ মানে খালেই গম পায় যে অ', নেচৰেল হয়।
মানে আজিকালি মানে ধৰা নিজৰ ঘৰতে অকমানিকে মানে গচ চচ লগাই নিজৰ ঘৰতে হ'লেহে এনেকে খুৱাই ভাল।
তাকেইেতো নিজৰ মানে বাগিছাখনতে এনেকে গছ ৰুব লাগে। সেয়া খোৱাই ভাল এইবোৰ এইবোৰ কিনি পিনে তোমালোকৰ ঘৰত আছেনে নাই কিবা?
আমাৰ আছে আছে জলকীয়া লাগিছে ভোট জলকীয়া কীয়া, বেঙেনা, ভেন্ডি
অ' বঢ়িয়া।
আৰু সেই চাবা উম আৰু পীযুষ হাজৰিকা যে
অ', অ' তেখেতৰ ঘৰত দেখিছা কিমান কি আছে? ঘৰটোও কি ডাঙৰ প্লাছ তোমাৰ বাগিছাখনো কি ডাঙৰ
কিমান বস্তু লাগিছে সিহঁতৰ।
কিমান বস্তু মোৰ আইমি ভিডিঅ বোৰ চাই ভাল লাগে বাৰু দেই ধুনীয়া-ধুনীয়া
সচা।
খোৱা ভিডিঅ' চিডিঅ'বোৰ যে বনাই আৰু আইমি ইমান হেল্ডি আৰু স্কিন টিন ভাল কেনেকে হৈ আছে এইবোৰ হেল্ডি বস্তু
অ' আৰু সিহঁতেতো পলিটিচিয়ান সিহঁতক আৰু তোমাৰ সেই সিহঁতে টো পলিটিচিয়ান হয় ন। সিহঁতক আৰু তোমাৰ সেই ইনজেকচন মৰা বস্তু দিব নেকি ফ্ৰেছ-ফ্ৰেছ বস্তুয়ে দিয়ে।
নহয় ইিহঁতি ফ্ৰেচ বস্তুৱে খায় কছৰপা চিঙি খায় ফ্ৰেচ বস্তু খায় সিহঁতি। যিহেতোকে পলিটি চিয়ান হয় আৰু তাহতি মানে বাপৰে কি ধুনীয়া আৰু কি একদম শ্বেপত কাটা আছে দেখিছানে চুলিখিনি মূৰৰ। খিনমিন লাহি পাহি একদম।
মই ওচৰৰ পৰা দেখিছো ন ওচৰৰ পৰা দেখিছো নহয় মই। কৰোতে বহুত ধুনীয়া তাই। নাই, কথা পাতা নাই বহুত ধুনীয়া জানা। উ,
আৰু থাকিও ফুল মেকপত চাগে।
কৰে দেই।
উম আমি মইতো ভাবিছো মানে এতিয়া
অহ।
কি লাইফ ষ্টাইল এটা হেৰি কৰিব লাগিব, ফ'ল' কৰো নেকি? ৰেগুলাৰ ফিটনেছ মেইনটেইন কৰোঁ। মানে এক্সাৰচাইজ। কৰো ৰাতিপুৱা উঠো অলপমান ৱাকিং চকিং কৰো ভাবিছো মই মানে কাইলে পৰা কাইলেৰ পৰা নহ'লেও মনডে মানৰ পৰা ষ্টাৰ্ট দিওঁ আৰু।
উম
ৱাক কৰাই ষ্টাৰ্ট দিম, মই জিম লোৱা কথা আছিল জানানে কিন্তু মানে কি হ'ল এই প্ৰাৰ্থনা এটা লাগে। অকলে অকলে গৈও ভাল নালাগে ন।
তাকে।
তুমি ল'বা নেকি?
মই ভাবি আছো লগত এজনী লাগে।
জোৰ তিনিআলিতে আছে কিন্তু, তোমাৰো ওচৰ হব মোৰো ওচৰ হব।
উম।
লব পাৰো ন এনেকে মানে হেৰি কি কয় মেম্বাৰশ্বিপ কব পাৰি যে দুটা ল'লে যে অলপমান কমাই দিয়ে সেনেুৱা কৰিব পাৰো নেকি ন,?
অ সেনেকুৱাই কৰিব লাগিব।
তেতিয়া আমাৰ ডটটো মেইনটেইন হৈ থাকিব, জানানে আমি অলপমান হেলডি হৈ থাকিম। বডি চডি নহবা মইতো কিমান তুমিতো হ'লেও হেল্ডি হৈয়ে আছা। শকতাপত হৈছে মই যে কিমান ক্ষীণাই গৈছো দেখিছে নে?
অ তাকে, তুমিও জিম জইন কৰা ভালকে খাবানা ডাইত মেণ্টন কৰিবাচোন।
তাকে তো। ডাইট মেণ্টন কৰিলেই আহি যাব জানানে, মানে মই ৱেটগ্নেইন কৰিব কাৰনে লম কৰিব কাৰণে নহয়, লুজ আৰু কিমান লুজ কৰিম আৰু হাৱাত বতাহ মাৰিলে উৰি যাম আৰু মই বেছি লুজ কৰিব হলে। মই গেইন দায়িতটো গেইন কৰিব। ণে ল'ম বাহ মানে ৱেটতো
উম,
একচুৱেলি কি জিম বুলি নহয়, ঘৰতে যদি মই ভালকে থুচি থুচি খাওঁ ন তেতিয়াই হৈ যাম জানা
উম।
শকত চাইক্লিং তুমি তুমি সিনাবৰ কাৰণে লবা নে শকত, হবৰ কাৰণে?
মই লিখি লও অলপ হেল্ডি হ'ম।
হেলদি হব কাৰণে শিনাব শিনাব নালাগে তোমাৰ ফিগাৰটো হেলডিয়ে হয় তুমি অকমান যদি শিনাব কাৰণে লোৱা তেতিয়া তুমি ক্লিং কৰিব পাৰা জানা। চাইক্লিং কৰিব পাৰা, চাইক্লিংটো মানে মইো কৰিম বুলি ভাবিছিলো কিন্তু চাইক্লিং কৰিলে কিণাম হে। থইজ চাইজটো ভাল হব চাগে নেকি।